অ', ফাৰ্মতে লাগি আছা নে?
অহ',
অ', - অ', ভাত খালা এতিয়া?
উম', ভাত খালোঁ অ', খাই মেলি আকৌ এপাক কাৰ্মৰ পৰা আহিলি আছোঁ',
অহ', - অ', ত কাম - বন কৰি আজৰি হলা, উম', - উম খালোঁ ',
কাম উম', কাম আছে আৰু অলপ কৰোঁ বুলি ক'লে', তাকে অকমান পিছতহে কৰিম আৱ।
তাকেহে অ।
মনজন গ'ল কামলে?
এই পথাৰত গৈছে আজি কঠিয়া তুলিছেগে।
অঁ অঁ অঁ।
তালৈ গ'ল, পথাৰলে গৈছে আজি।
অঁ অঁ।
ল'ৰাই কি কৰিছে?
তাক সেই গা ধুৱাই আছে ককাকে দিগদাৰ দি আছে মাক মানে।
অহ, অ।
বৰ দুষ্ট।
উম উপায়ে নাই।
তাকেহে। গৰম দিন ক'তো নোযোৱা নেকি ফুৰিবলে?
ফুৰিবলে এতিয়া এইবোৰ কাম লাগি আছে যে, সেইটো কাৰণে সময় নাই আৰু ফুৰিবলে। এতিয়া চাওঁ কি হয় লাষ্টলে। তোমালোক যাবা নেকি ঘৰলে?
তাকে আমাৰো জানো কি কৰোঁ? ভাবিহে আছোঁ উম তাকে পঠা ছিজেন।
সেইটোৱে।
খেতিটো উঠোৱাৰ পিছত যাম চাগে।
অঁ খেতিটো উঠোৱাৰ পিছত যাবি।
এপাক ফুৰিবলে আকৌ গৰম ব স্কুল খুলিলে নোৱাৰোঁৱে।
নোৱাৰে সেইটোৱে।
গৰম বন্ধতে যাব লাগিব।
উম।
তামোল খাই আছ নে কি?
তামোল এখন খাইছোঁ খাই পেলাই সেই ফাৰ্মৰ ফালে আহিছোঁ আহি পেলাই আকৌ দুটা বাচনত পানী নাই পানীখিনি বোলো দি ল'ব লাগিব।
অহ এনে কিমান পোৱালি আছে?
পোৱালি তেৰশ। তেৰশই গৰমত বাৰু মৰিছেও।
অঁ মই
অহ দিওঁতে কোম্পানীয়ে তেৰশয়ে দিছিলে। এতিয়া গৰমটো বেছি কাৰণে মৰিছে।
কিবা কিবি দিছে নেকি দৰৱ পাতি মেডিচেন
উম উম।
অ।
মানে গৰমত এতিয়া সিহঁতে হেৰী হৈ যায় পুৰা এ খাব নোৱাৰা হৈ যায়। সিহ সিহঁতে দুৰ্বল বেছি হৈ যায় দুৰ্বলটো কাৰণে আকৌ উম গ্লুকোছ খুৱাব পৰা হ'লে ভাল আছিলে আৰু এইটো কি কয় অ আৰ এছ।
সেইটো খায়নে?
উম পানীৰ লগত মিলাই দিব লাগে
অ'।
পানীৰ লগত মিলাই দি ধঢেৰ লাগে আৰু যেনিবা তেৰশ পোৱালিক।
অঁ টো ধেমালী নি আৰু, এতিয়া কিমান মান হৈছে ওৱেইট টো?
ওৱেইট এতিয়া কোনোবাটো আধা কেজি কোনোবাটো তিনি পোৱা।
অ' অ'।
তেনেকুৱাকে হৈছে আৰু। উ উম
এতিয়া দুপৰীয়া আকৌ ভাত বনাবলৈ হ'বই।
আমাৰ ভাত খাইছোঁহে।
তাকেহে।
তাৰাপা হেৰি খাই বৈ আজৰি হয় আকৌ ভাত খোৱালে দেৰি হৈ গৈ আৰু।
অ'।
খামগে আৰু দেৰি কে। এ' কামেই ধেৰ হৈ যায়। আমাৰ ঘৰত এইবোৰ ফাৰ্মত লাগি থাকোতে।
অ'। আকৌ বাচন বোৰ ধুব লাগে যে সেই ব্ৰইলাৰ বাচন বোৰ।
বাচন উলিওৱা ধুওৱা, একে সোপা কামক কে আকৌ নাচালেও নহ'ব।
উম। মাখি হৈছে নেকি?
মাখি আমি স্প্ৰে কৰি থাকো যে সেইটো কাৰণে সেইটো কাৰণে কম আমাৰ ঘৰত মাখিটো, স্প্ৰে থাকে।
এনে ধেৰ মাখি হয় যে। স্পেটো কৰি থাকিব লাগে।
যথেষ্ট মাখি হয়। স্প্ৰে কৰি থাকিলে যেনিবা কমি থাকে আৰু এ একেবাৰে কম হৈ নাযায় বাৰু হ'লেও, মানে অলপ কিবা এটা কম হৈ থাকে আৰু
অ'।
অলপ চলপ কমি থাকে। কিন্তু স্প্ৰে নকৰিলে যে একদম এ, যিবোৰ ক বাচনৰ মানে ৰছী কেইডালত কলা হৈ, হৈ, হৈ। উম থূপ পাতি পাতি থাকিব এ' চুবলৈ ঘিণ লাগি যাব মানে।
ঘিণ লাগি যায় হয়।
এতিয়া গৰম হ'লে, বেছি গৰম হ'লে বাচন এ' ওপৰলৈ দি দিয়া হয় মানে দানা বা চনবোৰ আমি হেৰি কৰো, এইটো কি বুলি কয় বাচ দানাটো খাই দিলে সিহঁতৰ গৰমতটো বেছি হৈ যায়।
অ'।
সেইটো কাৰণে হেৰি দিব নোৱাৰো। পুৰা বাচন বোৰ ওপৰলৈ উঠাব লাগে। উম', আৰু সেই ৰছীবোৰত যদি মাখিবোৰ লাগি থাকে', তেতিয়া চুবলৈ মন নাযায় নহয়, ঘিণ লাগে',
ঘিণ লাগেতো হুম',
নিমা ন', থোপা থোপ হয় - হয় মানে', যে, এই, এটা ৰছী ইডাল অকমান হয় - হয় থাকে', তাৰপা আকৌ, এ, কেতিয়াবা ঘৰতে চাবাচোন', এই উম', এই তাৰ বুকত, শকত হয় - হয় থাকে',
ওপৰলৈ ক'লা হয় - হয় থাকে',
অ', ইয়াৰ বুকত থোপা হয় - হয় লাগি থাকিব', এতিয়া দুপৰিয়াৰ ভাত আকৌ বনাব লাগিব নে বনাই থোৱা থাকে?
বনাম - বনাম, বনাব লাগিব',
অহ', ইহঁতৰ বেছি গৰম হ'লেও আমি দুপৰটেঙা পাতটো খুৱাই দিওঁ',
অ', দুপৰটেঙা পাতটো খোৱাব লাগে, সেইটো হয়',
মিক্সিত দি পেলাই, তাৰ ৰসটো উলিয়াই পানীৰ লগত মিলাই',
অহ',
মাথাইৰ পৰা আনি মানে দুপৰটেঙা পাত পুৰা', দিওঁ, নাইকিয়া কৰি দিছোগে',
হম', -হম', উপায় নাই নহয় নিবই লাগিব',
অহ', যিমান গৰম পৰিল সিমান দিছোঁ এইকেইদিনত',
অহ',
আজি আকৌ আবেলি দি দিব লাগিব, এক টাইমতে, এতিয়া আকৌ অকণ ৰ'দটো আহিলে ন',
অহ',
তাৰপা আকৌ হাগনি হ'লে, হেৰি দি দিওঁ, মধুআমখো',
অ', মধুৰীআমৰক কটো দিব লাগে',
আহ', - আ', যেতিয়া বেছি হেৰি হৈ যায় গ', অহ', গৰমটো সোমাই যোৱা লগে - লগে সিহঁতে হাগনিও হৈ যায়',
অহ', হয় - হয়',
হাগনিটো হোৱাৰ লগে - লগে আকৌ', সেইবোৰ মানে এটা হোৱাৰ লগে - লগে গোটেই হোপা বেমাৰ লাগি যায় নহয়',
যেনেকৈ ঘৰতো এটা হ'লে গোটে হোপাই হয় তেনেকুৱা, অহ', উম', -উম',
তেনেকুৱা, বহুত মানে এইটো', সাৱধানত থাকিব লাগিব, হুচিয়াৰ মানে অকমান কিবা এটা হোৱাৰ লগে - লগে, সিহঁতক সেইটো ট্ৰিটমেণ্ট কৰিব', কেলে দিব',
অহ', সেইটোৱে',
আৰু যদি নকৰিলা তেতিয়াহ'লে গোটেই খিনি গাতে লাগি যাব',
লাগি যাব হয়, প্ৰথমতে কৰিব লাগে অকণমানতে চাই থাকিব লাগে', উম', গৰমৰ দিনকেইটা পাৰ হোৱাৰ পিছত চিন্তা নাই',
আকৌ যদি গৰম আৰু হেৰি, উম', আকৌ গৰম দি আছে তাৰপিছত আকৌ বৰষুণ দি দিলে', তেনেকুৱাতো আকৌ চৰ্দি লাগি যায়, চৰ্দি লাগি গলেও একদম দিগদাৰ আছে',
চৰ্দি লাগিলে কেনেকুৱা হয় সিহঁতৰ এনেই, হেৰিবোৰ',
খকাই থাকিব, মানুহ', সেয়া যেনেকে থাকে তেনেকে খক - খকাই থাকিব',
হয়নি',
অ উম খক ককাইদেউৰ আকৌ সিহঁতৰ কাৰণে সেয়া ঔষধ আনিব লাগিব। মেডিচিন আনি পেলাই দি মেন্থ প্লাছ আনিব পেলাই একদম স্প্ৰে কৰি দিয়া হয়। এইবোৰ যত্ন
নহ'লে ৰুপাই
সবোৰ সেই নকৰিলে উম এটা হোৱাৰ পিছতে গোটেই সোপা লাগিবই। মানুহে যেনেকৈ সক সকাই ধৰিবত তেনেকে থাকিব নহয় উম এবাৰতো পত প্ৰথম বীজটোত ইমানে চৰ্দি লাগিলে কি কৰো তাছত এ এ দুটামান ব্ৰইলাৰ ধৰি এ উই ভিকছ পুৰা একদম নাকে মুখ খে ফালি দিছো। হাঁহি হাঁহি মাৰিব আও ল'ৰাটো উপাই নাই।
ত নাই এনেকে কৈ পদৈ পৈ তা পা এতিয়া নেক্সটখিনি কেতিয়া নিবহি এইখিনি?
এইখিনি পঞ্চল্লিশ দিনত নিয়া হ'ব আ এতিয়া এতিয়া হেৰি হৈছেহে। আজি বাইশ দিন হৈছে।
অ অ।
পঞ্চল্লিশ দিন চাবই লাগিব।
অ দানা চানা দি আছেহিনে?
অ দানা দি থাকে, কালি আকৌ পেলাইছে সি দানা।
সেইটো দানা অন্য অন্য অন্য চৰাই খব পাৰে ন? সেই দানাটো মোৰ লোকেল মুৰ্গীয়ে
অ খাই খাই হাঁ হ খাই এইতো। হাঁহক দিব পাৰে।
উম মাছে খাই বৈ পাৰে নোৱাই জানো হৈ যায় অ, তাকেহে অ হু
এই দানা দিয়া এই পানী দিয়া এনেকে কৰোঁতে
উম উপায় নাই নহয় লাগি থাকিব লাগিব আও।
অ।
লাগি থাকিব লাগিব।
অ লাগিয়ে থাকিবলগীয়া হয়।
মোৰটো
এতিয়া আও দুটামানত দিলে হৈ যাব আও।
ঘৰ কিমান আগবাঢ়িছে? শুনিছনে?
হা?
ঘৰ ঘৰ কিমান আগবাঢ়িছে?
ঘৰত যে একো কৰিব পৰা নাই মানে গৰমৰ কাৰণে আৰু পানী যথেষ্ট হৈ আছ- চা
অ।
পানী খিনিৰ কাৰণে মানে গাতবোৰ খান্দিব পৰা নাই।
অ সেইটো হয় বাও পানী ৰৈ যে, ওম।
বৰষুণৰ কাৰণে মানে একো কৰিব পৰা নাই। বৰষুণতো হেৰি এৰিলে এ এতিয়া নোৱাৰিবই চাগে আও মানে ভাদ মানৰ পৰাহে আৰম্ভ কৰিব পাৰিব নেকি।
অ সেইটো হ'ব।
উ বৰষুণৰ কাৰণেই নোৱাই খেতি চিজন।
উম খেতিতে লাগিবনে ঘৰতে লাগিব এতিয়া। উম ঘৰতে কৰিবা নহয় ন খেতি?
উম ঘৰ খেতি এতিয়া ফাৰ্মত নোসোমালেও নহয়।
হ।
ইমান সোপা মানে সেইয়ে লোট ল'বগে নোৱাও আও।
অ হয়টো।
উপৰিও এ লাগি থাকো বুলিহে মো নহলে তোৰ আৰু কিমান কষ্ট পালো হেতেন।
অ।
অকলে এৰি নিদিওঁ বুলি হে ওলো সমানে লাগি যাওঁ বুলি। এসোপা দানা পানী দিয়াৰ কিমান কষ্ট। বাচন চাচন ধুৱা মেলা।
ঘনৰ মানুহ এটা লগাই দিছে সিহঁতৰ ঘৰৰ মানুহ সময়ে নাই দোকান আছে। বেলেগ মানুহ লগাই দিছে আও পইচা দি থাকিব লাগে আও।
উহ। সে এইদক টাইম দিব লাগিব তেতিয়াহে পাবা এনেই নো ক'ত পাবা।
ক'ত পাবা আকৌ লোকক পইচাকেইটা দিয়াতকে নিজে কৰাই ভাল দেখোন সেইকেইটা কাম।
ঠিক আছে তেতিয়াহ'লে।
অ ঠিক আছে দিয়া।
আহ।